শুনিছা নে?
শুনিছো, শুনিছো।
আঁহ ভাত খালি?
এ' ভাত খাই উঠি এইমাত্ৰ আজৰি হৈছো আৰু।
অঁ আজৰি হৈছা নাই এতিয়া?
এতিয়া হৈছা। অঁ সোনকালে খালি আউ।
দেৰটা মান বজাতে খালো।
অঁ সেইটো টাইমতে ঠিক আছে দে, দেৰটা মান বজাত। আমাৰ আক আৰিয়ান মিস্তি গা কেইটামান আহিলে যে কথা পাতি থাকোতে দেৰি হ'ল।
অঁ আমাৰ আকৌ ছোৱালী পৰীক্ষা পাই আহিলে যে পৰীক্ষা দি আহিছে। পৰীক্ষা দি অহাৰ পিছতে বোলো নাই খাই কৈ এজৰি হৈ লওঁ আউ একেবাৰে খাই দিলো তাহাঁতো খালে যে
অ অ আজিৰ নাই আৰম্ভ হৈছে আউ পৰীক্ষা
অ আজি পৰা আৰম্ভ হৈছে আছে
উম
পৰীক্ষা দি আহিলেগৈ বাপেক গও ওচৰলে যাব যে এতিয়া ছাগলী গউ চলও যাব গৈ যে এইকাৰণে বোলো খাই কৈ আ জই হয় আউ গোটেই কেইটা
অ আজৰি হলেহে হেৰি হয় ন ভাতকেইটা খাই
অ গতিকে একেলগে একেলগে খালে ভালো লাগে উম আকৌ এটা এটাকে খাই থকা আছে লৱা আছে লৱা আহিলে খাবলৈ আছেই
অ কেইটাপ আপুনি আবেলি আহে নে পৰীয়া আহে
আহিব তিনটা বাজিব আহোতে
অ তাপা নাযায় আৰু
অ আজি নাযায় অ আকৌ কাইলৈ যাব
অ ভালে দে সোনকালে আহে তিনটাত
খি আহিব আকৌ ৰাতি আজি নাযায় আও আকৌ কাইলে যাব কাইলে আকৌ দুদিন তিনদিন এনেকে ডিউটি পৰে নহয় তিনদিন ৰাতিপুৱা পয় আহ ৰাতিও ডিউটি পয় তিনদিন সেই তিনিদিন নাহে আও তাতে থাকে
তাতে থাকে অ তাত খোৱা ব্যৱস্থা আছে সকলোৱে
অ আ অফিচ ৰুমতে হুৱে তেল ডিপো হেইতে
সলনা সলনি কৰি ভাত এ মাছ আছিলে তাকে কচু দি বনালো নেপালী কচু আনিছিল নেপালী কচু আনিছিল
অ অ নেপালী কছু অ সেই সেইটো কছু সতেও মাছ খাই ভাল লাগে যে ন।
অ অ সেই বিলাই স দিছিলো মই নাখালে মই হেৰি নিমখেদি খালো চব্জিৰ লগত খাব মন নগলে মাছ। হে মাছ খাব মন নোযোৱা হৈছে। দেইলি দেইলি। দুদিন মানৰ পিছত খাই ভাল লাগে, কালিও আজিও শুনে ইমান সদায় খায়, নিমখ তেল দি জলকীয়া লৈ একদম চব্জি আছিলে ৰাতিপুৱা ৰুটি বনাইছিলো। ৰৈছিলে মটৰ আলু চব্জি সেয়া দিয়ে খালো। মই তেনেকে খাওঁ মাজে দালি চালি খাব মন নগলেও।
অ একেৰাহে দালিও খাই থাকিব মন নাযায় মাছো খাই মাংস খাব মন নাযায় ন? কিছুমানে আকৌ এ কিছুমানে চ একেৰাহে খাই থিব আমি নোৱাৰোঁ।
নোৱাৰো নোৱাৰো মাছ নহ'লে কিছুমানক নহয়ে মানে লাগিব।
নহয় মাছ নহলেও নহয় মাংস নহলেও নহয়। আমাৰ বোৱাৰীজনীহতে নহয় দেইলি মাংস মাছ খাই থাকে ঔ, কেনেকে খাও বোলো মই নোৱাৰো মই এদিন খালে আমুৱাই যায়।
বোৱাৰীজনীয়ে ফ্নে কৰা নাই এইকেইদিন। মই এই পিনে ব চাৰডে গৈ আছো যে ফোন মোৰ তোৰ লগতে যি ৰাতি সে কালি পাতিছো। তাপা কালিৰ দিনটো নাই। মানে এফালে সিফালে গৈছো আও, কটা পালে ভাল লাগে মানুহে ফোন চোন কৰিলে সেইকাৰণে। এইকেইদিন কবলো খবৰেই নাই। ল ক মও নাই বোলো সিহঁতেও নাই। সময়ো পোৱা নাই অ ময়ো বিজি হৈ আছো আও তাত। ত ইফালে যোৱা সিফালে যোৱা এককেইদিন।
ত ক'ৰবাত প্ৰগ্ৰাম ওলাই আছে আগত। তই এতিয়া তোৰ লে ফোন কৰিলেও তই বিজি হৈ
অ ফোনটো আহি চাইছো মিছ কল আছে, তোৰ আৰু এনেকে কাবা কাবা। উম এৰি থৈ গলো ফোনটো মানে তেনেকোৱা ভিৰ ভাৰাত ফোন মোৰ চম্ভালিব নোৱাৰো এনেই য'তে ত'তে আকৌ পাহৰি থৈ আহিম হেৰুৱাওয়ে সেইকাৰণে নিনিলোৱে ফোনটো ছোৱালী গছে যে তাই ফোনটো নিছে। তাই এজনীত ফোন হলে হব দে বুলো দুইজনীয়েনো কিয় নিও দুটা দুটা ম'বাইল তাৰপা সে নিনিলো কালি আও ফোনটো মানে কালি। যে ইমান বৰষুণ পৰিছে ৰাতিটো ন
অ ৰাতি বৰষুণ পৰিছে অ।
উম ৰাতিপুৱাও পৰি আছে।
ৰাতিপুৱা নাই পোৱা কিন্তু এনে হেৰিহে হৈছে ৰাতিহে পৰিছে ৰাতি। পোৱা পৱা নাই
মই ৰাতিয়ে পৰিছো নাই ৰাতিপুৱাই পৰিছে নাজানো কিন্তু উঠিছো যে একে বৰষুণ পৰি আছে
অ ৰাতিপুৱা পৰি ৰাতি পৰিছে অ ৰাতিহে দুটা আঢৈটা বজাৰ পিছৰপা পৰিছে আও
অ অ হ'ব দে সিমান সময়তে পৰিছে কিজানি অ নহলে অহ শুইছো নহয় দেৰিকে নাই কালি অ কালি সোনকালে শুইছিলে দেই এবাৰ এঘাৰটামান চাৰে এঘাৰটান মানত উঠিছো উঠি পেলাই মানে এই তলা লগাব পাহৰিলো নেকি ভিতলৈ আহে তেতিয়া চাওঁতে নাই পৰা নাছিলে
অহ
তাৰপা এতিয়া এ পথাৰত পানী ৰোৱা দেখিছিলে
অ নাই আমাৰো পথাৰ এ পথাৰলৈ আমিও যাম বুলি ভাবিছো ৱে ৰ বোকা দিব নেকি
অহ ইয়াত দিছে অকমান সেইটো কাৰণে বোকা মানে অহ হাল চাল বাইছে কিন্তু ইয়াত পানী পোৱা দেখি মানুহে
পানী পৰিছে আজি বৰষুণ দিছে যে পানী নহয় পতে এয়া এজাক বৰষুণে পানী নহ'ব নহয় আও পানী লাগিব এতিয়া আও এজাক বৰষুণ খনে কিমান পান পানী হব তে এই দৰ মাটি বিলাক বোকাই দিব পাৰিব কিন্তু। চ বাম মাটি বিলাক বোকা দিব নোৱাৰে।
নোৱাৰিব শুকাই যাব সেইখিনি পানী আকৌ ৰ'দ দিলে হয়নে?
কিন্তু বাম মাটি খিনি নৰব নহয় এনেক-
অ' আমাৰ ওচৰত আকৌ সেয়া মানুহে ঘৰ হেৰি উ পাইপে দিও পানী দি আছে মানে।
অ' এতিয়া ইয়াত আকৌ ইমান মাটি ইয়াত আকৌ ইমান মাটি আৰু কোনে পাইপ দিব ইয়াত পাইপ ফিটিং নকৰে আৰু মেচিনৰ খেতি কৰে মেচিনৰ খেতি পাইপ। দি হেৰি কৰে। এইটো খেতি আও।
এতিয়া বৰষুণ পোৱাইছে ছিজনত কিয় অকণমা-
অ' অ' কিন্তু বৰষুণ পোৱা চিজন হলেও আমাৰ। কিবা মাটি ৰুব থাকি গ'ল আকৌ নোৱাৰিলে বৰষুণ নহ'লে কাৰণে।
অ' আজিকালি কম বৰষুণ হোৱা আছে দে। বৰষুণটো আগতে যায়। সপ্তাহ লাগে একদম এসপ্তাহ বৰষুণ লগা তাৰ পৰি থাকে।
উম
আগৰ দিনত ত খেতি কি ঘৰতে কৰ?
অ ঘৰতে কৰো।
কেইবিঘা
কৰো তিনি চাৰি বিঘা মান। পানী হ'লে চাৰি বিঘা হৈ যায়। পানী নহ'লে। কিবাতো ৰৈ গল এইবাৰ আকৌ কি হয় আও।
চাউল টোজে নিকিনাকে খাব পাৰি আ ন।
অ' ঘৰতে আমি ৰুবলৈও যাও কাটিব কাটিব কটাটো কিন্তু কম কৰো দেই কটাটো বৰ বেয়া পাওঁ মই কাটি ধানে যে বৰ বেয়া পাওঁ মই। এনেই ৰোৱা ৰোৱা কামটো। অ' ৰোৱা কামটো ভাল পাওঁ।
ৰোৱা কামটো টো বৰ ভাল লাগে দেই একদম ন'
অ' তাতে বোকাত বোকাত নামি আমি উ ৰুই পাইছ জানো?
কিবা কিবি খায়ো ভাল লাগে ভাত। পানীত কিবাখিনি নিয়ে যে চাহ তাহ অ'
দিনটোলৈ যাও আৰু নট মান নটা নটামান বজাত গলে দিনটোলৈ যাও আও একে বনাই কৰি লৈ যাওঁ আও।
অ'
তেনেকে একে পথাৰ চাৰিটামান বজাত উঠি আহো আও। উম ভাল লাগে দুজনী লগৰ দুজনী লৈ যাও মানে হাত দায়ী নিচিনা কওঁ ৱাত। তাহাঁতৰ মই ৰুই দিওঁ, মোৰো ৰুই দিয়ে। তাহাতে।
অ হাজিৰা যদি নিদিলোঁ হয় হয় দু-
অ ইজনীয়ে সিজনী তাই তাইক, মই ৰুই দিওঁ, মোক তাই ৰুই দিয়ে।
অ সেইটো চিষ্টেমে ভাল দে।
অ তেনেকে ৰুওঁ আমি আমি হাজিৰা ইমান নলগাওৱে আৰু কম মাটি হ'লে হাজিৰা নলগাওৱে। একে ধৰি লওক পানী বেছি হৈ গল আও গোটেইখিনি দিবলগীয়া হ'ল। তেতিয়া হাজিৰাটো লগাই সোনকালে ৰোৱাই মানে সেই তেনেকোৱা।
অ তেতিয়া তিনি চাৰিজনী একেবাৰে লগাই হয়, একেৰাহে
মানে কি আও গোটেই কেইজনি মকামিলাকে তেনেকে ইজনীও সিজনীও আজি বোলে তহঁতৰ ৰু, আজি বোলে তহতৰ বোকা দিছে তহঁতৰ ৰোওঁ। এনেকে কৰি, গোটেই কেইজনী সেনেকে ৰোও
ভাল তেনেকে লগ থাকিলে হয় নে লগ বিলাকো যদি কামিলা হয় নে কৰা মানুহ হয় তেতিয়া মানে ভাল আও যেনেকে, ভাল লাগে আকৌ ৰুই কেনি। ৰুইতো মজা লাগে, দেখিও ভাল লাগে। চাই থাকিলে নহয় আৰু নিজে ৰুই ভাল লাগে আগতে ৰুই পাইছোঁ নহয় মই
আমাৰ দেউ দেউতাই আগতে মৈ দিলে, মই ময়ো ময়ো দিবলৈ জানো
ময়ো দিব যাও, ময়ও সওতে গৈছো কিন্তু দেউতাৰ লগত ময়ো সতলৈকে উঠি লও মানে উঠি লওঁ ভাল লাগে আজিকালি এইবিলাক নোপোৱাই হ'ল দে মৈ দিয়া।
উম ট্ৰেক্টৰে হাল বায় আও হাল আগতে হাল বায় আমাৰ দেউতাহঁতে। দে হাল বালে, গৰু মই গৰু খেদিব যাওঁ। দেউতাই কব না না না ভৰি কাটিব গৰু ভৰি কাটিব এনেকে কব। মই, তেও নেৰু, নাকাটে দে কিয় কাটিব এনেকে কৈ। গৈ পেলাই লাগোঙগৈ যে
অ ভাল লাগে, সেইখিনি ভাল লাগে আকৌ সেইবিলাক দিন স চাকে যি টি কৰি পাইছিলো ন্‌। আমিও এতিয়া ল'ৰা -ছোৱালি বিলাক দেখাই নাই, মৈ দিয়েনো কিনো মৈ?
এতিয়া ট্ৰেক্টৰ হ'ল আও আজিকালি ধান কাটা মেচি চিন হ'ল। ধান কাটিব, উম- ৰোৱাও মেচিন হ'ল। হ'লচ্‌ চব মেচিনে হ'ল আও, মানুহবিলাকে আৰাম হৈ গ'ল আও।
বহুত আৰাম মানুহ বিলাক। সেইকাৰণে আজিকালি মানুহ উম হা হাজিয়া মানুহ নায়ে দেখা নাই, থাকিলেও মানে দামো বঢ়াই দিলে দুই- কেইটাম বহুত কম ম আগৰ নিচিনা বিচাৰিলে পোৱা নাযায় নহয় হাজি
উম- হাজিয়া বঢ়া পোৱাটো কমেই আও মানুহ বিলাকৰ বেমা বেমাৰ বিলাক হোৱা হ'ল সেইকাণে হয়।
নাযায় নাযায়।
আগদিন মানুহ' বেমাই নাই দেখা নাই।
ছিলে সেকাণেটো বেমাৰ নাই।
হাল বোৱা- হাল বোৱা কামটো এতিয়া একেবাই হাল বোৱাও ট্ৰেক্ট লাগে।
অঁ
আগতে নিজে নিজে হাল বায়। এ এ টেক্টৰখন থাকিলেও হা হাল বোৱাটো নিজে কৰিব লাগে ন্‌। কিমান ভাল লাগে।
ইমান ভাল লাগে সেই--গৰু কেইজনী গৰু এতিয়া ভেলু নাইকীয়া হল। আগতে গৰুহালত কিমান ভু হেৰি আছিলে হয়।
অঁ হ'ব দে ন' পিছত কথা পাতিম। অঁ হ'ব দে বোলো অকন পি পিছত কথা পাতিম দে
অঁ অঁ হ'ব দেহ্‌।
উম